হেল্ল' অ'।
অ', কি খবৰ?
ভালে, ভালে, ভাল।
অ', আছো দিয়া, কেনেকুৱা, তোমাৰ এতিয়া?
এতিয়া মানে
পঢ়া শ, অ', অ'। ত' কমপ্লিটটো হোৱা নাই।
কমপ্লিট নাইহোৱা, নাইহোৱা, নাই নাই নাই।
লাগি আছ আৰু ন' ঠিকে আছে দিয়া। তাৰ পিছত দেখা যাব ন'। গ্ৰেজুৱে্চনৰ পাছত
অ', তাকে ভাতটো খালো, খালো মানে গৰম দিনত এবাৰে খাওঁ।
অ', অ', বহুত গৰম পৰিছ
বহুত গৰম পৰিছে দেই অ', খাই মেলি মানে সেই ঠাণ্ডা সময়তে আজৰি হৈ আছো। এতিয়াই এনই কিবা ভোক লাগিলে ফল-মূল কিবা কিবি খাম আৰু।
মাহঁতৰ ভাল তোমাৰ?
মাহঁতৰ ভালেই অ'।
এইটো গৰমতনো কি কা খবৰ ল'বা ন' বা
বহুত, উম, উম, উম।
আমা মা আৰু বিষ, কক ককালৰ বিষ, আঠুৰ বিষ।
অ', এই এইকেইটা দিন মানে তেনেকুৱাই ঠাণ্ডা গৰম, ঠাণ্ডা, গৰম। তেনেকুৱা আছে যে, আমাৰ মাহঁতৰ অকণমান চৰ্দি-তৰ্দি লাগি আছে।
এইমাত্ৰ বাহিৰলৈ ওলাইছিলো বা নোৱাৰি দেই কেনেকুৱা ৰ'দ মাৰিছে।
বহুত ৰ'দ ন আমাৰ ইয়াতো। বহুত ৰ'দ
চাগে
তাকে মই এই মানে কাৰেণ্টটো ইফাল গৈ আছে হেৰি হৈ আছে। সেইটো কাৰণে অকণমান এবাৰ পাকাটো বাগৰিছো নাই ঠাণ্ডাই নালাগে।
অ', এই নাই পাকাৰ কিবা তাপ উঠি থাকে। ভাত কিহেৰে খালা?
ভাত এ আজি মাছ আছিলে।
অ'।
মাছেৰে খালো।
উম, উম। আমাৰো মাছে বনাইছে। অ', অ', আমাৰো মাছে বনাইছে আজি, আমাৰ বৃহস্পতিবাৰে নিৰামিষ। হেই তাৰপিছতে মংগল বাৰে নিৰামিষ বাকিখিনি বাৰত খাই যেনিবা। শনিবাৰে
তাকে আমাৰ আকৌ হেৰি বাৰ বাৰ কেতিয়াবা কেতিয়াবা নানে, এনেই বাৰ বুলি কথা নাই। মাজে পাতে
অ', অ', অ'। মাজতে কাট খাই যোৱা নিচিনা লাগিছিলে।
নাই-নাই কাট খোৱা নাই কথা পাতি আছো। বাকী তোমাৰ পঢ়া শুনা এতিয়া কিবা
উম এতিয়াতো কমপ্লিট হ'ল বাৰু, এতিয়া এনে ইটো সিটো টিউচন ও কৰো দুটামান। ৰ কাৰণে
অ'।
তাৰপিছতে তোমাৰ কিবা এগজাম চেগ্জাম দিম আৰু৷
অ'।
ইগিলা যিবিলাক ওলাই আছে এ দি আৰি কিবা কিবি
আও।
চাইছো চাওঁচো তাকে তোমাৰ এনেই কেনেকুৱা এতিয়া কেনেকুৱা চলি আছে পঢ়া শুনা তোমাৰ?
উম, বৰ্তমান ঠিকে চলি আছে, তাৰপিছত আৰম্ভ কৰিম আৰু পিছত এইটো কমপ্লিট কৰি লৈ পেলাই।
তাকে, তাকে কিবা এটাটো কৰিবই লাগিব ন? সেয়াই তাৰপিছত একে স্বাৱলম্বী হৈহে আৰু।
তাকে উম, এ সেইবোৰ তাকে সেইবোৰ এতিয়াই নাভাবো।
তাকেটো
ভাবা নাই এতিয়ালৈকে বাৰু।
অ', আছে, আছে সঁচাকে আছে সময় হয়, নে নহয়? মোৰে আছে আৰু তোমাৰতো আছেই বাৰু
উম, আছে প্ৰথমতে নিজে উ, অকনমান
সেইটোয়ে আগৰ দিনৰ নিচিনা নহয় আৰু নিজে অ', আগৰ দিনৰ কথা শ কি আৰু এতিয়া আৰু নিমিলে নিমিলে এতিয়া মানে কিবা এটা নহ'লেতো দিগদাৰে হ'ব। আৰু যিদিন পৰিছ ছে ন বিয়া বাৰু হ'লেও কেতিয়া বোলে এটা ইনকামত অলপ দি
চলিবলৈ দিগদাৰ হ'ব, দেখো নহয় মানুহবোৰ অসুবিধা হয় এতিয়া মই ঘৰতে দেখোঁ। খোনহয়। উম, মাহঁতৰ ইনকম নাই কাৰণে। অকল দেতাৰ ওপৰতে কিমান চলিব আৰু।
সেইটোয়ে সেইটো সেইটো কাৰণে পৰ প্ৰয়োজন উম, থাকে থাকে আজিকালিটো বহুত খৰচ পৰে ন আমাৰ দিনত ইমান নাচ আছিলে বাৰু।
উম, অ'। কলেজ যোৱা বুলি ক'লে এশ টকা ডেইলি লাগেই।
লাগে লাগে। আৰু দুইজনৰ হ'লে অ', দুইজনৰ হ'লে কিবা এটা ভালো আ
কিবা এটা ভাল হয়, এই পঢ়ি থকা দিনত। বহুত পইচা পাতি মানে বহুতেই খৰচ হয়, কি লাগাতো খৰচ হয়, অলাগতিয়ালতো বহুত খৰচ তেনেকেই হৈ গুচি যায়।
ন মানে কি এতিয়া লগৰ কাৰোবাৰ হঠাৎ কিবা কিবা হ'ল, এ, আৰু চবৰ লগত চলিব লাগিব ন, গতিকে চবৰে পৰা তুমি গা এৰাব নোৱাৰা, লগৰে কোনোবা এজনীক বাৰডে হ'ল বা কিবা
অহ, তাকেই তাকেই। তেনেকে কয় ভাবো হে, এইকেইটা পইচা জমা হৈছে জমা কৰি থওঁ এ নাই চব পিছতে আকৌ ওলাই যায়।
ওলাই যায়, ওলাই যায়।
আকৌ চব অ', তাকে চব সদায় থাক প্ৰায় সেই লগৰ খিনি প্ৰায় থাকেই তেনেকুৱা দুই এদিনৰ মূৰে মূৰে অহ, তাকে এতিয়া আকৌ। ধৰক মানে নকৰিলেও নহয় তেনেকুৱা আৰু।
সেইকাৰণে মই কি কৰিছো তুমিও কমপ্লিট কৰি পেলাই তেনেকুৱা ভাবিব পাৰা আৰু নিজৰো এটা প্ৰেক্টিছ হৈ থাকে টিউচনত তোমালোক
টিউচন এনে মোক কৈছিলে সুধিছিলে কিন্তু হেৰি এই কলেজৰ পৰা আহি
ন' এতিয়া তোমাৰ দিগদাৰ হ'ব বাৰু, এতিয়া তোমাৰ দিগদাৰ হ'ব তুমি কমপ্লিট কৰিলোৱা। অ', এটা কথা মানে উম, তাৰ পিছত কিবা এটা আহিও থাক
হয়, হয় উম, মানে হেৰি নিচিনা হৈ থাকে আৰু ফিজৰ নিচিনা হৈ থাকে আমাৰ।
অ', সেইটোৱেটো সেইটো উম, উম। তাকে।
কৰিবলৈ মন যায় সময়টো মিলাই আকৌ মই যেনিবা কৰিম বুলি ভাবিমেই, আকৌ ক্ষতি চতি হৈ গলে বা যোনে কৰিব তেখেতে বা কি ভাবে।
কি ভাবে বা সেইটো
তেনেকুৱা এটা, আৰু ঘৰতে যদি এনেই থাকি দিওঁ তেতিয়া তেতিয়া কৰিব পৰা যায়।
উম।
তেতিয়া কৰিব পাৰি, এতিয়া মানে সদায় কলেজ আহিবই লাগে। নাহা দিনাখন ঘৰত কাম থাক কেতিয়াবা কেতিয়াবা এনেই ওলাইে যাব মন যায় সদায় কলেজলে আহি থাকো তেনেকুৱা পালো, জেঠাহঁতৰ ঘৰ, পেহীহঁতৰ ঘৰলৈ। কেতিয়াবা যাব মন যায় বন্ধ পালে তেনেকে
মন যাই দিয়াচোন আৰু পঢ়া শুনা কৰি থকাৰ মাজতে বা ব্যস্ত থিয় হৈ থকাৰ মাজতে
যায়, যায় মন যায় আকৌ এইকেইটা দিনতহে এতিয়া এনেকে যাম আৰু কিবা তাত ব্যস্ত হোৱাৰ পিছত আৰু তেনেকেতো যাব নেপাওঁয়ে উম, সেইটোৱে। কৈ থাকে জেঠাইঁহতে এইকেইটা দিনহে আহ পঢ়া শুনাাৰ মাজতে যি এদিন পাওঁ পিছত আৰু নোৱাৰিবিয়েই
উম
তাৰ তাত সোমাই লোৱাৰ পিছত। উম
আহ এতিয়া খোৱা বোৱা মানে ভাত তোৰ হৈছে হ'ব পাৰে
অহ।
খোৱা নাই মানে।
অ'।
ৰাতিপুৱা ৰুটি খালো তাৰ পিছতে আকৌ চাহ তাহ খালো উম তাৰপা এ, গৰমত খাবলৈও মন নাযায় দেখোনো ও ভাত চাত।
অ খাব মন নাযায় মই সেইকাৰণে সোনকালে খাই দিম ঘৰত থাকিলে সোনকালে।
আছে যে অ তাই তো ভাল আগতে মই কলেজলৈ উম আগতে কলেজলৈ যোৱা দিনৰ পৰা ম‍ই ভাত চাত খাই যাব নোৱাৰো ৰাতিপুৱা
অ তোমাৰ আকৌ ভাত কেইটামান খাই যাওঁ মানে। কোনোবা দিনাখন ক্লাছ দেৰিলৈকে থাকিলে গেছ চেছ হৈ যায় যে
উম অ সেয়া বেমাৰ হৈ গৈছিল বেমাৰ খুব বেছি। উম গেছ গেছ আলচাৰ বুলিয়ে কৈছিলে ডাক্তৰে তাৰপৰা কৈছে খাওঁতে ভাল হ'ল যেনিবা
অ
গেছৰ প্ৰব্লেম এতিয়াও হৈ থাকে মাজে, মাজে
সেইকাৰণে মই মানে ভাতকেইটা, ৰাতিপুৱা মানে ভাতকেইটাই খাই দিওঁ। প্ৰব্লেম পোৱাত
ভালে কৰা, ভালে কৰা।
এতিয়া মানে এই ভাতটো ৰাতিপুৱা খোৱা হোৱাৰ পৰা গেছৰ প্ৰব্লেমটো নোহোৱা হ'ল যেনেবা।
অ', হয় ন?
উম, মানে ৰাতিপুৱা ভাত কেইটামান খাই ল'লে, পাছত তুমি যিয়ে নোখু
অ, যিয়ে নোখোৱা, যিয়ে নোখোৱা, সেইটো হ, সেইটো কিন্তু বহুতে কয় দেই। ভাতটো খাই লওঁক। অকমান ভা, অকমানেই হওঁক। লাগে ভাতকন খাই লোৱাৰ পাছত যিয়ে নো খোৱা মানে, তেতিয়া ক্ষতিটো কমকে কৰে।
তাকে। এনেও ইটো-সিটোৰ লগত ইটো-সিটো খুৱাই যায় নহয়। কলেজত। সেইটো কাৰণে মানে ভাতটো খাই লয়, অ' তেলত ভাজা, কিবা ভাজা, মানে তেনেকুৱা বস্তুবোৰহে খোৱা যায় আৰু। সেইবোৰহে আকৌ মুখত লাগে। অ', তাৰপিছত আকৌ সেইবো খাই মানে, ভাত খাই নাহিলে মোৰ গেছ, পোৰা গেছ ফম হৈ যায় মোৰ।
অ', ন, ভালে কৰা দিয়ে ন'হলে। গৰম ভাত খোৱা নে-ন?
গৰম ভাতে খাওঁ। অউম, গৈ পেলায় গৈ পেলাই মানে, খাবলৈ মন নেযায় যে।
উ, উম। অ, এবাৰ খালেটো আৰু খাবলৈ মন নাযায়ে, ন?
এবাৰে খাই দিওঁ আৰু।
উম।
তাৰপিছত আবেলি আৰু নাখাওঁ আও।
অ, অ, চাহ-তাহ খোৱা নাই?
চাহটো, তেনেকে মই নাখাওঁ।
ভাল হে, বেছি চাহ নোখ
উম, অ, মই চাহতো তেনেকে নাখাওঁ, মানে খাওঁ, এই ঠাণ্ডাত, গৰম দিনত ইমান নাখাওঁ, ঠাণ্ডা দিনত তেওঁ অকণমান
অ', এই আমাৰ গৰম ঠাণ্ডা চ চবতে চলে, গ'ম পোৱা নে?
অ', অঃ।
অভ্যাস
আমাৰ ঘৰত খাই চবে মইহে মানে নাখাওঁ।
ভালে কৰা।
মানে ইমান গৰমত আৰু গৰম খাই থাকিবলৈ মন নাযায়।
উম, আৰু ক্ষতিও কৰে অ', এইবোৰ বস্তু তোৱে কিন্তু আমি মুখৰ জুতিৰ কাৰণেহে খাওঁ, গাখীৰ চাহটোৱে এতিয়া ধৰা, ক্ষতি কৰে ন মুখৰ জুতি খাই ভাল পাওঁ সেইটো।
বাকী তোমালোকৰ খোৱা দেৰি হ'ব ন' দুপৰীয়া ভাত?
অ', মানে দুটামান বাজে।
দুটামান বজাত, অ', অ'।
দুটা আঢ়ৈটা তেনেকুৱা।
অ', অ', অ'। আমাৰো সেই আমাৰ টাইম নিধাৰিত বুলি নাই আৰু যোন যিমান সময়ত আজৰি হয় সিমান সময়তে খাই দিয়ে আৰু।
অ'।
মানে বনাই ৰাতিপুৱাই হৈ যায় যে। গোটেইখিনি মায়ে ৰাতিপুৱাই ধুনীয়াকে বনাই থৈ দিয়ে আৰু। যোন জেতাত গা ধুই আহে, বোলে মই এতিয়াই ভাত খাই দিও, খাই দিব পাৰে বনাই মই ৰুটি খাই ৰুটি খাই দিব পাৰে।
উম, তাকে। ঠিক আছে দিয়া, মোৰ ফোন এটাওঁ আহি আছে ন'।